হেল্ল' হয়
হেল্ল' অ ক'ত আছে আপুনি
মই ঘূৰি এপাক ওলাই আহিছিলো
অ ভাল খবৰ
ভালেই আপোনাৰ
মোৰো ভালেই কি খালে
নাই চাহ খাই উঠিছো
হয় নেকি অ ক'ত গৈ আছে জওলাই।
আমাৰ ইতে চাৰিআলি ফালে ওলাই আহিছেো অলপ।
আপোনাৰ ঘৰ ক'ত।
মোৰ ঘৰ মইলা গাঁৱত।
হয় নেকি, মোৰ ঘৰ পিঠা খোৱাত। লেচু খাই ভাল। খাইনে, আপুনি।
হয় ভালেই পাওঁ মই।
অ মইও ভাল পাওঁ। মোৰ স্কুটিত লেচু আছে।
খাই লক তেনে আপোনি
আপুনি খাব নেকি।
অ', খাম দিয়ক পিছত।
লগ পালে বোলে স্কুটি উঠি মোৰ লগত যাব নেকি। কেমাৰ ঘৰ?
অঁ, আহক আপুনি।
ক'ত ৰখি আছে আপুনি।
মই চ। কলে যামহে এতিয়া মানে আপুনি। চ'কলে থাকিব পাৰে আপুনি, চ'কত ৰখি দিয়ক। মই চকলে যাম তাৰ পাছত।
অঁ, পাৰি আমি একেলগে স্কুটিত ঘৰলৈ যাব পাৰিম আজি। মই কম্পিউট। গোটৰ কিবা কাম কৰিব আহিছিলো। আপুনি ক'ত আছিলে মানে কিবা কামত আহিছে নে এনেই আছে পিঠা পোৱাত।
মইও। কামতে আহিছো বাৰু তে।
অ আপোনাৰ দিনটো আজি কেনেকুৱা গ'ল?
মোৰ দিনটো আজি ভালেই গ'ল বাৰু।
হয় নেকি, ৰাস্তাইদি বহুত গাড়ী গৈ আছে দেই।
হয়।
আপোনাৰ ফেভৰেট এক্টৰ কোন হয়?
মোৰ ফেভৰেট এক্ট তৰ অক্ষয় কুমাৰ। খুনিছে।
অঁ, অক্ষয় কুমাৰ আপুনি কোনখন মুভি ভাল হয়, অক্ষয় কুমাৰৰ।
চবেই ভাল পাওঁ মই।
চবেই ভাল পায়। সুৰক্ষা আৰু ভাগ। কি ভৰসা দুইটাই। আৰু কওঁক এই বেনাৰ এখনত কিবা লিখি থোৱা আছিল তাকে পঢ়িছো আপোনাৰ সন্মুখত কিবা বেনাৰ আছে যে, আপুনি পঢ়ি থাকক।
অহ', - নাই নহয় মোৰ সন্মুখ। ক'ত বেনাৰ?
হয় নেকি? আৰু কওঁক। কি কালাৰ কাপোৰ পিন্ধিছে আপুনি? আপোনাৰ। কি পিন্ধি গৈছে আপুনি ফুৰিবলৈ যাওঁত। টে।
মই স্পৰ্টিং পিন্ধি আছোঁ আৰু কাৰ্গো পেন্ট।
আচ্ছা, -
আজি আপোনালোকৰ ঘৰত যাম মই।
আহিব নেকি? আহিব, '-আহিব, আমি আইচক্ৰীম খাম দুইগৰাকী দিম নেকি? আম পাৰি আইচক্ৰীম খাম। তাতে উম আমি। পিক আৰু হেৰি দিলে ভাল লাগে, ক্ৰীম দিলে ভাল লাগে আইচক্ৰীমত।
অঁহ। আপুনি কিবা কিবি খালে নে নাই?
অ এতিয়া কি মানে খাই যাম ঘৰত সোমাই? আপুনি খাব নেকি?
অ পাৰেই দিয়ক, একেলগে খাই যাব।
একেলগে দুয়ো। গৰাকীয়ে মিলি পেলাই খাই যাম আৰু।
উম।
হম। বাকী ভাল খবৰ খাতি।
ভালে', -ভালে। আহ আপোনাৰ ঘৰত কোন কোন আছে?
মোৰ ঘৰত মই তাৰপিছত আমাৰ দেউতা, মা, মেকুৰী এটা আছে, পেৰত এটা আছে এনেকাই আৰু।
কি কৰে আপোনাৰ দেউতাই?
আমাৰ দেউতাই টিচাৰ কৰিছিলে এতিয়া ৰিটায়াৰ হল। আপুনি ফৰিং ভাল পায়।
নাই, নাই মই বেয়া পাওঁ।
ফৰিং এটা উৰি গ'ল। ইয়াত বহুত পুখুৰী আছে।
আহ
টাইম কিমান হল
টাইম আপোনাৰ আনন্দা বাইচ হল
হয় নিকি অ আৰু কওকচোন
আপোনাৰ মায়ে কি কৰে
হাউচৱাইফ
অ আকৌ দাদাই
দাদা ঘৰতে আছে এনেই আছে আপুনি কিবা কৰিম বুলি ভাবিছে নে
অ মই কৰিম বুলি ভাবিছোঁ
আপুনি চাইকেল চলাব জানে
জানো জানো চাইকেলো জানো স্কুটিও জানো স্কুটিও জানো গাড়ীৰ ভিতৰত মানে গাড়ী নাজানো মই বাইক জানো আৰু স্কুটিও জানো
আপুনি কিবা বিজনেছ কৰিম বুলিাব প তামোল পাণ দোকান চোকানৰ
অ সেইটোতো ভাবিছো
ময় পিঠাহতে দোকান এখন দিম ভাবিছো নহ'লে দুই গৰাকী মিলি মই আছো আপোনাৰ পাটনাৰ
আপুনিও লগ দিয়ে যদি আমাৰ সপোন বোৰ পুৰ হব
হ'ব হ'ব নিশ্চয় হব
তেনে দোকানৰ প্লেনিং টো কৰিব লাগে আৰু কোন কনত দিলে ভাল হ'ব দোকানত কি কি ৰা ৰাখি শিকিব পাৰিম মানে কি কি ৰাখিম এইখিনিও আমি পাত পাতিব লাগিব
উম সেইটো কৰিব পাৰি
আৰু বেলেগ নলওঁ আৰু পাটনাৰচ্
চল
আপুনিয়ে হ'ব আৰু
হ'ব আমি দুটাই তুমি মই ভাই ভাই বাকী চব
অহ
ন পানী খাব আপুনি ঠাণ্ডা পানী খায় নে গৰম পানী খায়
মই এতিয়া গৰম মই এতিয়া গৰমত গৰম পানী খাম নেকি কওকচোন আপুনি ঠাণ্ডা পানীয়েটো
ঠাণ্ডা পানীয়ে খায় ন।
আপুনি জিম গৈ আছিলে বোলে?
জিম গৈ আছিলো এৰিলো মই এতিয়া।
মোক এই মোক লগৰজনীয়ে কৈছিলে আপোনাৰ লগৰ জনী মানে তাইক মই পাই থাকো যে জিমত।
আচ্ছা হয় নেকি, আপুনি জিম গৈছে নেকি? নে ৰানিং।
হয়। নাই মই ৰানিঙো কৰি আছো জিমো গৈ আছো।
অ হয় নেকি? কি মোৰ আগেদিযে বহুত গাড়ী গৈ আছে জানে মই ঘৰত নাই মানে?
উম। মোক আপোনাৰ লগৰ জনীয়ে কৈছিলে আপোনাৰ কথা বাৰোতে আপুনি যে আহি থাকে মানে জিমত। তাই-তাইৰ পৰাই মই আপোনাৰ কথা শুনিছো মানে আপোনাৰ বিষয়ে তাইয়েই কৈছে মোক।
আচ্ছা আচ্ছা আচ্ছা। আৰু কওক আপোনাৰ কথা কিবা অলপমান।
উম
আৰু কওক কেনেকা চলি আছে বাকী দিনবোৰ?
দিনবোৰতো বাৰু গৈয়ে আছে এতিয়া খালি মোৰ ফিউচাৰ প্লেনিংটো কৰিবলৈ আছে আৰু।
আপুনি বিৰা-বিয়া বাৰুৰ কথা কি ভাবিছে?
বিয়া বাৰু এতিয়া নহয় এতিয়া মই বহুত সৰু হৈ আছো।
আপুনি সৰু হৈ আছে ন আপোনাৰ বয়স এনে কিমান হ'ব?
মোৰ বয়স বিশ মান হ'ব।
টুৱেণ্টি আচ্ছা আপুনি মোতকে সৰু আছে মানে মোৰ টুৱেণ্টি টু আছে ন আপোনাৰ সৰু আছে মানে মুটচে।
বিয়া প্লেনিং কৰিছা? কিবা
বিয়া প্লেনিং শ্লেনিং তেনেকুৱা একো কৰা নাই বাৰু।
অহ এনে কেতিয়ালে হ'ম বুলি ভাবিছে বিয়া?
মোৰ বিয়া মোৰ বিয়া মই ভাবিছো মই টুৱেন্টিচেভেন টুৱেন্টিএইত মানত হম বুঢ়ী লাগিব খালি অকমান দেখিবলে।
উম কি জানে? মানে মোৰ বহুত ভাল। মেকআপ আৰ্টিষ্ট নে চিনাকি আছে।
হয় নেকি?
গা বেয়া যেতিয়া আৰু মানে কৈ দিব পাৰো
অ মই বহুত ব্ৰাইডেল মেকআপ ল'মতো মই ভাবিয়ে থৈছো
অ ব্ৰাইডেলে হ'ব আপো তাৰ মানে যেনেকুৱাকে লাগে তেনেকুৱাকে কৰিব
মই বিচাৰো মানে মোক বিয়া দিনা যাতে মোক চবচে ধুনীয়া লাগক। আৰু কাপোৰ কানিও মানে মই বহুত- বেছি কিবা হেভি বিচাৰোঁ আৰু আপুনি এনে কেনেকোৱা ধৰনৰ কাপো- কাপোৰ বিচাৰে বিয়াত
মই মইতো পাটৰ কাপোৰ আৰু এতিয়া নতুনকে যিবিলাক ওলাইছে
কালাৰ আপুনি কেনেকুৱা ভাবিছে? বিয়াত
কালাৰ মানে পিংক আৰু ব্লু কুৰ্তা ভাল লাগে
হয় নেকি।
অ'
উম এদিন ওলাব নহলে আমি শ্বপিংত যাম,
অ ওলাব
ঠিকেই দিয়ক কিনিব লাগে কাপোৰ কানি ছোৱালী- কী মানুহে শ্বপিং কৰি ভালেই পায় যিহেতু-
অহ উম কি কৈছে অহ
অ
আমি তেজপুৰতে যাব পাৰোঁ তেনে
আপুনি মোক বিয়াত কি গিফ্ট দিব?
বিয়াত আপোনাৰ বিয়াত মাতিব জানো মোক,
কিয় নামাতিম মোৰ বিয়াত আপুনি মানে মেইন মুখ্য আকৰ্ষণ হব মোৰ বিয়াৰ
উ ঠিক আছে দিয়ক অঁ যাম।
নে ন
আহিম এতিয়া আপুনি বিয়া খন- বিয়াখন পাতক জলদি কে।
হ'ব বাৰু বিয়াখন পাতিম আপোনাৰ বিয়াত মোক মাতিবনে নাই? মোৰ বিয়াৰ আগত বিয়া নহ'ব দেই আপুনি, আপুনি মোক বিয়াৰ আগত দিয়া নহ'ব, কিন্তু।
অ', নাই -নাই আপোনাৰ বিয়া পিছতে হ'ব লাগিব। আপুনি মানে মোৰ হাজবেণ্ডৰ সৈতে আহিব আৰু মোৰ বিয়াত।
মই, মোৰ হাজবেণ্ডৰ সৈতি তোমাৰ বিয়া, আপোনাৰ বিয়াত যাম মানে।
উম', -উ', -
পোৱালি এটা লয় ন', কোচত।
লৈ, ল'ব অ', পোৱালিটো হ'লেতো আপোনাৰ- -আপুনি যদি বিয়াৰ পিছতে কৰে ফেমিলি -প্লেনটো, তেতিয়া হ'লেতো পোৱালি লৈয়ে লগত আহিব লাগিব।
অহ', বিয়াই এনে আইটেমবোৰ ভালকে খুৱাব লাগিব, কিন্তু এই আপোনাৰ বিয়াত। আৰু চাদৰ মেখেলা পিন্ধি যাম মপ। আপোনাৰ বিয়াত।
অ'
উম বাকী আধাৰ কাৰ্ড আছিল নে আপোনাৰ।
মোৰ আধাৰ কাৰ্ড আছে।
পান কাৰ্ড।
পান কাৰ্ড নে মই উলিয়ামহে উলিও ৱা। নাই, এইটো মোৰ এতিয়া দৰকাৰ হোৱা নাইতো। অ বুত দিলো অ', কম্পিউটাৰ ৰ জানো আৰু অলপ চলপ।
এটা কাম কৰো ব'লক চাকৰি-বাকৰি নে পালে দুইজনী কিবা কোম্পানী-চোম্পনী সোমাম।
অ তাকে কৰিব লাগিব লাগিবতো। কিন্তু আগতে চেষ্টাটো কৰি চাই লওঁ। তাৰ পৰা আৰু এইবিলাক কোম্পানীত জাব লাগিব। কোম্পানী আৰু যি বেলেগ কাম আছে নহ'বা বিচনেচ, বিচনেচটোৰ কথাটো আমি ভাবিছোৱেই।
থিকেই ভাবিছে বাৰু কথাবোৰ বেয়া নহয়। আপোনাৰো সপোন পুৰা হওক মোৰ সপোনো পুৰা হওক ন।
নে মই
যিখিনি বিচাৰো সেইখিনিয়ে কৰিব পাৰো যাতে আমি।
মই আপোনাক লগ পামেই মানে মই চখত আহিলো।
অ আহিলে নেকি অ আপ আপোনাক দেখা নিচিনা লাগিছে দেখোন সেইগৰাকী নেকি বাৰু আপুনি।
অ' হয় মই এইগৰাকী মই আপোনাৰ ওচৰত গৈ আছো দিয়ক।
দিয়ক দিয়ক ঠিক আছে। ফোনটো ৰাখিছো ন।
অ' উম ঠিক আছে দিয়।
অ' মা।